অ তোমাৰ তোমাৰ পৰা আহিছে ন
অ আহিছে ভাল কথাাই পাতি লওঁ তেন্তে এনেও কিবা দুটাই পাই বুলি কৈছে ওজন উ মানে হেৰিটোত মে যোনটো হেৰি ফটোখন দি থোৱা আছে স্ক্ৰনশ্বটটো?
আহ।
ত দুটাই মানে যোনে ফোন কৰাটো পইচা পায় কৰা ৰিচিভ? কোত কথা পতাাজনেও পইচা পায় বুলিয়ে আছিল দে। খালি কৰাতে বেছিকে পাই বুলি আছে? যেনিবা। কৰাটোৱ আঠ টকা পাই হ'বলা কৰা চিভ। কোৱা যদি পচ টকা পায়ে সেনু।
অ অ মোৰ ফালৰ পৰা খালি? যোৱা নাই দেই।
তোমাৰে পাৰ্মিশন চাৰ্মিশন। সিনি অন কৰি লবিচোন যদি অফ হৈ আছে? এ।
অ অ চাব লাগিব?
কাটি পনোই? কি কৰি আছিলি ‌ন‌ তই।
মই হে এনে আৰু মোবাইলটো চাই আছিলো?
নতুন ফোন এটা বলিয়হে গৈছে? গম পাইছো নহয়।
আহ।
নতুন ফোন পাই পৰা বলিয়ীয়া হৈ গৈছে আৰু।
অ।
ফটো মাৰিছো নে।
ফটো এ এনে আৰু মাৰিছিলো উথনি। ভাল কাপোৰ পিচাপোৰ। মই নাই এনেই কলেজ যাওঁতে দিয়ক?
গম পাইছো?
মাৰিম সেই এক্জাম টো শেষ হৈ লওক।
অ ৱাইড এংগলৰ ফটোটো ভাল আহেনে।
অ ভাল আহিছে?
অ ৱাইড এংগলৰ ফটোতটো মানে চব ফোনতে মানে ৱাইড এংগল টো ভাল নাহে ৱাইড এংগল। টো ভাল হলে ভাল লাগে ফটো মাৰি। কিছুমান ৱাইড এংগল মানে অস্পষ্টহে মাত। ৱাইড এংগল আছে খালি মাতটো প্ৰথম কেইদিন ৱাইড এংগলৰ ফটো বৰ ধুনীয়া আছিল? খ স্পষ্ট নল। ফ মানে কেমেৰাটো পতককে বেয়া হৈ যায়।
আহ আহ।
মই আকৌ ৱাইড এংগলটো মই মানে গম নাপাওঁ হা মই মানে গম পোৱা হলে মোৰ ফোন। সেনেকোৱাকে মই মান মোৰ ফোনটোত মানে দুটা কেমেৰা আছে তদ
অ
যোনটো কে ৱাইড এংগল থকা কেমেৰাত মানে তিনিটা কেমেৰা থাকে সৰু কেমেৰাটো থাকে মানে সেইটো মানে ৱাইড এংগেলৰ কেমেৰা
আহ
ম সেইটো কথা নাজানো মই মানে তেতিয়া মানে ফোনটো ইমান দামী ফোন মই ভাবিছো ৱাইড এংগল থাকিব বুলি ভাবিছিলো আৰু ঘৰত আহি চাওঁতে দেখিছো ৱাইট গলে ইমান বেয়া লাগিছে তেতিয়া মোৰ ভাগৰ
নাছিলে ৱাইট এংগল
নাই আছল নিচ ক দেই মানে সিহঁতি মানে ভিভ' এটা দিছিলে আৰু ভিভ'টোত মানে সেইটো কে মই মানে মই মানে মোৰ মেইন মটিভটো মানে কেমেৰা কোৱালিটি ভাল হব লাগে দেই সিহঁতক সেইটোৱে কৈছিলো দেই তাৰপিছতে তেহেতি ভিভ এটা দিছিলে ছিলে ভিভটো মানে ভিভটো আকৌ ভাল আছিলে দেই মানে খালি ভিভটোত মানে মোৰ ভ এতিয়া ঊনৈশ হাজাৰ বিশ হাজাৰ দিছিল ঊনৈশ দিছিলো ন মোৰ ততেটোত সেইটোত মানে তোমাৰ সেইটোত মানে একৈশ হাজাৰ দিব লগা হ'লহতেন দেই নামি আছিলে আৰু এখন বেছি আৰু ত খালি সেইটোত মানে তোৰ যোনটো বেগ চাইডৰ হেৰিত সেইটো হয় তাত মানে বেক চাইডে নে ফ্ৰন্ট চাইডে সেইটোক মানে কেমেৰাটো যাত মানে মানে লগতে এটা ৰিং লাইট আছিলে মানে ৰিং লাইট এটা ফিক্স আছিলে মানে তাত
আহ
খন মাৰোতে মানে ফ্লাষ্টো উপৰিও সেই ৰিং লাইট পোহৰটো পৰে নে কিবা সেনেকা এটা আছিলে মানে বৰ ধুনীয়া আছিলে খালি মানে মই মানে ভিভ'ৰ কাৰণে লবলৈ বেয়া পালো ভভ' জীৱ বোৰৰ মানে কেমেৰাটো পতকে বেয়া হৈ যায়
অ অ আৰু চাবাচোন চববোৰ ফোনেৰে হেৰি লাহে লাহে মানে প আচলতে অলপ পুৰণা হলে ফোনবোৰও কেমেৰাবোৰ বেয়াই হৈ যায়
বেয়া হৈ যায় আৰু মানে ভিভ'টো আৰু বেছি বেয়া হৈ যায় মানে সেইটো ম মামী ভাগতো দেখিছো মানে মই
অ
গম পাই ৰিয়েলমি চলোৱা যায় কিবা ৰিয়েলমিটয়ে মোৰ কম্ফৰ্টেবল লাগে।
অ', - অ', আজি- আজি চাইছিলো অনলাইনত ম', ফোনটো যে আজি আঠাইছ হাজাৰ নশ নিৰান্নব্বৈ। গৈ হৈ আছে।
অ', সেইটো দামটো মানে ধৰিব নোৱাৰি বাঢ়ি - বাঢ়ি যায় কমিও যায় সেনেকুৱা আৰু।
মানুহজনে মিছাকে কৈছো বুলি ভাবিছিলো
অ',
উম',
স মোৰ এতিয়া কোমলোৱা নহয় আৰু। কাৰবাৰ মোৰ নালাগেও বাৰু এতিয়া মোৰ ভগতে এইটো বহুত হাল আৰু
বহুত ভালে আছে অ',
মোৰতো লোৱা হৈছে নো? কিমান দিম মই, দুবছৰ হৈছে।
অহ ',
ডাঙৰ ছোৱালীৰ বাৰ্থডে এইবছৰ তাক অ', বছৰ আহ', ডাঙৰ ছোৱালীৰ বাৰ্থডে মানে দুবছৰ হৈছে, যোৱা -যোৱা ডিচেম্বৰত দুবছৰ হৈ গৈছে।
অ',
দিনা লৈছিলো মোৰ মত আছে মানে প্ৰথমতটো এটা যোৱ বাৰ বাৰ্থডে এটা আগৰবাৰ বাৰ্থডে মানে এ', হাঁহি নাছিল জানো ডাঙ মাৰি যে নাছিলে জানো, তাৰ আগৰটো বাদ মানে লৈছিলো দেই। এইটো তাৰ পাছতে লৈ পেলাই তোৰ যোৱা বছৰ বাৰ্থডে তাৰ আগৰবছৰ বাৰ্থডেতটো মানে, সেইটোলৈ এবছৰ যোৱা বছৰটো মানে এতিয়া ডিচেম্বৰ পচিছতলে মানে, দু বছৰ হৈছে।
অ-অ,
আৰু মোৰভাগৰ আগতো মোৰ সেই চাৰি জি বি ৰেমটোৱে মই তোৰ দুহেজাৰ একৈশৰ পৰা চলাইছো। একৈশ, বাইশ, তেইশ, চৌবিশ। চাৰি বছৰ চলাইছো, চাৰি জি বিমটোৱে মই চাৰি জি পিত চাৰি বছৰ চলাইছো মায়ও এবছৰ চলালে। এবছৰ নে মায়ে দুবছৰ সেইটো সেইটোৱো মানে চবছৰ নে কিমান বছৰ গ'ল? তাকৌ সেইটো এতিয়াও ভালে থাকিলে, মায়ে সেই নাগালেণ্ডলৈ আমি অৰুণাচল যাওঁতে মায়ে হেৰি কৰিলে আকৌ, পুৰা পখৰদ আছিলে নে? ৰ'দটোতো একো নাছিলে, ৰ'দ টো তল ভাল তল খন মানে পকা ছিলে মানে আমি ওপৰৰ কিবা এনেকে ধাপ মানে সেনেকুৱা মানে, কিবা এটা বহি আছো মানে তাতে এইখন মানে পকা আছেদেই বহুত, ধুনীয়া সেই সেইখন পকাখনত ৰ'দতটো পৰে নাই, ডাইৰেক্ট পাহাৰৰ পৰা ৰ'দটো পৰে যে সেই চোকা ৰ'দটো তলফালৰ বৰ গৰম আছিলে উপফালৰ পৰা ৰ'দ পৰিলে মায়ে স্কিখন কলে উলিয়াই ফোনটো থৈ দিলে।
তেতিয়া মানে ডেমেজ হৈ গ'ল চাগে অলপ।
ডিজিপ্লেটো বহুতেটো গুচি গ'ল আকৌ জলক-তপক জলক-তপক কৰে আৰু ফোন টো। তাৰ পাছতো মায়ে আছো জলক-তপকেও বহুদিন ললে মানে। অফ কৰিলে ভাল যায় আৰু ফোনটো ৰিষ্টাৰ্ট কৰিলে ভাল হৈ যায়, মানে তাৰ পাছত লাষ্টত সেনেকে চালাই-চালাই লাষ্ট ত ত এই অলপ দিন আগত আৰু ফোনটো হেৰি হৈ থাকে নহয় এ তোৰলে ফোনটো চুলে, মানে উল্টা-পুল্টা টিপ খাই পেলা তোলেও ফোন লাগিব এইটোলৈ ফোন লাগিব সেনেকুৱা হল। সেইকাৰণে মততো মই অনলাইন অৰ্ডাৰ কৰি দিয়াহে মাৰ ভাগত ফোন
কি ল'লে?
মতটো,
অ',
ফাইভ জি হোৱা ফোনটো। ভাল হব দেই মটৰ বোৰৰ দাম বোৰ কম থাকে
অ
আজি ভাল থাকে আৰু কাম বোৰ
অ মাহঁতে এনে ৰাফ ইউজ নকৰা মানে ক্লাছ একো কৰিব লগা নাথাকে।
নালাগে সেইটোয়ে মা ভাগৰ এইটোৱে মা ভাগৰ এইট গোটেই জীৱনটয়ে যাব আৰু মাৰ যিহে অ সঁচাকে একোতো নকৰে এক্সট্ৰা সেনেকে অ আজি দিনত পুৰা পঢ়ি আছে। আছিলো তাৰ পাছত তে মামাৰ ঘৰলৈ গ'লো ভন্তি অসুবিধা সৰু ছোৱালী মানে ডাঙৰ ছোৱালী মত নাই সিহঁতি সে ওলাই গ'ল মাক মোমাই আকৌ ঘলে গ'ল
অহ
আৰু হেৰি কৰিলো আৰু উম নামিহঁতত ভৈৰামীয়ে কলে মেগী আনগে যা বুলি কলে মেগী আনিলো গোটেইকেইটাই খালো কথা চথা পাতি অলপ দেৰি এটা তাতে আহিলো আও, আহি পেলাই সেয়া বহিলো অকনমান দেৰি বহি চাহ তাহ তাহ তাত খালো খাই মেলি মাছ ধৰা গেম এটা খেলি আছিলো তাৰ পাছতে মালে ফোন লগালো মাল চৰি মালে ফোন লগালো অ মালে ফোন লগাব ঠিকে তাৰপাছতে হেই আছে অহ তাৰছাতে সেই অ তাৰছাতে হেৰি তাৰ পাছতে এই কি তাৰ পাছতে তুলিহে সেয়াত ফোন কৰি থাকোঁতে ফোন কৰি থাকো তে
অ অ
সেইয়াই দেহাই কিবা হেৰি পঢ়িব নেকি মানে ৰাজুত দা ওচলে গৈছিলে হ'বলৈ আৰু
অহ
কৈ চাও অনুষ্ঠানক তাকে কৈছে অ তাৰ পাছতে হেৰি ৰাজো দাই মানে এ ৰাজুদাই মানে তাই মানে প্ৰাইভটকে হ'লেও মানে বি এছ ছি নাচিঙ চিঙ পঢ়িব কৈছে আৰু
অহ
তাতে হেৰি কাৰণ তাইতো চিনিও নাপায় আছেতটো দিয়াই নে দিলে নো কম চ পাব আৰু তাই এটা যিকনে একজাম দিছে পৰা যদি প্ৰাইভেট কে হ'লেও পঢ়িব গৈছে ত এতিয়া মানে আজি মামিহেক কৈছিলে গম নাপাও দেই হেৰি নেকি এই মালা বাইদেউ যে
চিনি চিনি পাইছো আহ সৰু মামাই দুদিন কৈ ছিলে আমাক
সিহঁতৰ হেনো সে প্ৰাইভেট কে মানে দেল্লীত নাৰছ, ডক্টৰ পঢ়িব কৈছে নেকি সেনেকুৱা কিবা হ'ব লা। ডক্টৰ পঢ়িব পাৰে মানে প্ৰাইভেট কে
অ
এ পঢ়িব পাৰে মানে কোৱা নাই আৰু মানে ছোৱালীহে সোচালে মামীহে কৈছিলে মানে
অ অ অ কালি ৰাতি মানে সেই স্পট এডমিশনৰ যে সেই নটিছ এখন ওলাইছিলে মানে যে বি আৰু বেলেগ ইউনিভাৰ্চিটিৰ আৰু মানে সেই চমৰথতো মানে এপ্লাই কৰি দিব পাৰে দেই সেয়া আজি তেৰ তাৰিখত অ সেয়া মানে মই দিলো সেইখন বুজি নাপালে মানে কি হ'ল কথাটো ফাৰ্ষ্ট মই আক মই মানে এক্সামলৈ পঢ়ি আছিলোঁ নাই মই এনেই বাৰু একো নকওঁ আৰু মানে সুধি থাকিলেও মই ৰিপিটেডলি একেটা কথাকে যদি সুধি থাকে মোক পেঘিনাই থাকিলেও কথাটো কৈ দিওঁ আৰু দেই কালি আকৌ মোক তুমি বুজি নোপোৱা নি বাৰু কথা চথা ভালকে এনেকে কৈছো আৰু উপায় নেপায় তাৰ পৰা আকৌ কৈছো দেখা নাই নে এনেকে দিছে তেনেকে দিছে আৰু বেয়া পাইছে যদিও নাজানো এনেকে কলো তাৰপা মই সেই আমাৰ ঘৰৰ ওচৰে ছোৱালীজনী আছে হেৰি জেবি ইউনিয়নত আছে মানে তাই তাই নাম্বাৰ টো দিছো মই বোলো তুমি উপাসনাৰ ভনীয়েক বুলি কবা হেই তেতিয়া তাইৰ পৰাা চব গম পাবা তাইকে মানে সুধি ল'বা হেৰি তাই মানে চাবজেক্টটো বটানিৰ পৰা ইংলিছ কৰি ল'ব বিচাৰিছে
অ গম পাও হেৰি মানে মোক তাহত মোক মেছেজ দিছিলে তাৰপিছতে মই তেতিয়া মোক আকৌ হেৰি ফোনটো চোৱা নাছিলো দাদাটো মানুহে যে মো ফোন কৰিলে ফোনকৰি পেলাই ম কৈছে, এইটো বুজাই দিয়াচোন বুজি নাপালো এনেকে কৈছে আৰু।
অ! অ!
বোলো এইটো বোলা হেৰি অ যোনে বোলো অ'ন স্প'টত এডমিছন ল'বলে ফাৰ্ষ্ট য়েৰটো কৈছে যে কোনে মানে সমৰ্থনত অনলাইন কৰা নাছিলে সিহঁতি মানে অনলাইন কৰিব পাৰিব কাইলৈ পা। তেৰ তাৰিখৰ পৰা মানে, যোনে স্প'টত এডমিছন ল'ম বুলি ভাবিছে আৰু ছেকেণ্ডটোত কৈছে কি তোৰ যিখিনি মানে, স্প'টৰ এডমিছনৰ কাৰণে যদি কিবা কলেজৰ নিজৰ নিজৰ কিবা ক্ৰাইটেৰিয়া আছে সেইখিনি মানে কিবা তাৰিখ, ‌ কিবা তাৰিখ, ডেট এটা দি দিছিলে সোতৰ তাৰিখ দিছে নে কি জানো! সোতৰ তাৰিখৰ আগত মানে একে নিজৰ নিজৰ মানে আপলোড কৰিবলৈ মানে কৈছে মানে। এনেকে আৰু
তোমাক বা হোৱাটছএপ ষ্টেটাছ এতাৰ স্কৃনশ্ব'ত এটা খন শ্বেয়াৰ কৰিছিলে নি বাৰু তাই ‌
কি দিছিলে গম নাপাওঁ খালি তোৰ পৰা দিছে মানে, তই, নহয় ভাল কিবা ডকুমেণ্ট এটা দিছিলে বোলে স্কৃনশ্ব'ট এটা।
অ! অ! অ! সেইটোৱে চাগে দেই! মই তাইক শ্বেয়াৰ কৰিছিলো সেইটো হেৰিয়াৰ এ মই, মই ভাবিছো বুজি পাইছে আৰু সেইকাৰণে ইমানো বুজাই থকা নাই দি দিছো কৰি ল'ব বুলি। মোৰ আকৌ আজিহে একজাম নাছিলে ছিলে যানো
উম!
এঘাৰটা বজাত সিহঁতক ক'ত বুজাই থাকিব পাৰি, পঢ়িবলৈও আছে মই বোলো তুমি এই লগতে পাতি লোৱা তাই কি কৰিলে জানো ভাল কে, এ যিজনী ছোৱালীৰ নাম্বাৰ দিছো তাই বহুত ভাল হয় মানে কথাবোৰ জানে মেলে।
উম! নাই সুধা চাগে তাৰপিছত অ' গম পাইছো‌। এ মোৰ সেইবোৰো খং উঠে এতিয়া কিছুমান বস্তু মইয়ো কেতিয়াবা কিছুমান বুজি নাপাওঁ, বুজি নাপালে মই ফটোটো গুগলত দি দিওঁ গুগলে ট্ৰাঞ্চলেট কৰি দিয়ে ধুনীয়াকে। সেইবোৰো মগজ মগজত নখতোৱায় তই ইহঁতৰ বহুত‌ মগজ সেইটো আৰু দেই। চাগে মই বৰ কিছু কিছুমান কথা বেয়া পাওঁ। মানে মই বুজাই দিবলৈ সঁচা কথা ক'লে অকনো বেয়া নাপাওঁ। পাওঁ দেই মই নিজে নজনাতো লোকক বুজাই দিম নহয় মোয়ো নাজানিলেও মই কাবাক সুধো, তই নাজানিলে মোক সোধ। মই সেইটো বুজাই দিয়াত অকনো বেয়া নাপাও। কিন্তু কিছুমান সৰু সৰু কথাই নাজানে আৰু ইমান অদৰকাৰী কথা বোৰত ইমান ধান্দা দি থাকে সেইবিলাকত মোৰ খং উঠে আকৌ বেছিকে। তোৰ এতিয়া সাধাৰণকে তই এপ্লিকেশন এখন পঢ়ি - পঢিবলৈ তাত কি লিখা আছে সেইখন নতিছখন পঢ়ি বুজি পাব নোৱাৰ। খালি তোৰ আকৌ ধৰি ল মই কথাটো কৈছো হেৰি জুনৰ বিয়ালে তোৰ আজি কাশ্মিৰী ইয়েৰিংছ কিনিবলে চাৰিশ টকীয়া পাঁশটকীয়া কাশ্মীৰ ইয়েৰিংছ কিনিবলৈ আকৌ কিমান ধান্দা। সেইবোৰ আকৌ চাই থাকিব পাৰ বহি বহি। সেইবোৰ খং উঠে নাই তই কচোন?
আৰু সেইটো কোনো তাহতক মাক দেউতাকে একো নকয়ও।
অ নিজে হেতি দিছে আকৌ।
সেইটোয়ে আৰু মানে ফ্ৰী। সেনেকুৱা ফ্ৰী উইল এটা পাইছে কাৰণে টো তেনেকুৱা হৈ গৈছে।
সেইটোৱে। আকৌ তই কিবা এটা কব পাৰিবি নি? সেই সেইদিনা আজিহে গম পাইছো। মোক মানে এইকিদিন মানে কৈ আছিলে আৰু যে মানে সেই পি ডি এফ কেনেকে বনাই মোক দেখাই দিবাচোন। মায়ে বৰ গালি দিছে বৰ গালি দিছে বুলি মোক কেবাদিনো ক'লে আৰু দে মই ক'লো প্ৰথম এডব স্কেনাৰ টো ডাউনলোড কৰিবচোন সেইটো সেইটোতে পাৰিবি বোলো বনাব বহুত ইজি সেইটোতে। তই সেইটো বহুত ভাল সেনেকে সেনেকে কলো মানে মই
অ' অ'।
ফোনটো কাট খাই যাব অকমান দেৰি পিছত দেই। আকৌ কৰিম তেতিয়া দেই।
অ' এইবাৰ মই কৰিম নেকি? যদি মোৰ কাট নে মই যদি পাৰোঁ তেতিয়াহে কৰিম দেই আকৌ তোমাক কৈ দিম বাৰু।
অ'। ৰ কাটে খাব তাৰ পিছতে সেই তো ৰ কাটে খাব বাৰ তেৱন চৌৱন হ'লেই। তাৰপিছতে সেনে কে মানে এডব স্কেনাৰ টো মই বোলে আনি লবি নিজে এডব স্কেনাৰ টো আজিলৈকে নানিলেই দেই এপ টোক- এপ টো।